হেল্ল' হেল্ল'
অ 'শুনিছা
হেল্ল'
হেল্ল' শুনিছেনে হেল্ল'
হেল্ল'
হেল্ল' শুনিছেনে হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে। হেল্ল'
হেল্ল'
অ' তোমাৰ ফালে নেটৱৰ্কৰ অসুবিধা হৈ আছে নেকি বাৰু
অ অলপ নেটৱৰ্ক প্ৰব্লেম দি আছে। এনে খবৰ ভাল
এইয়া খবৰ আছোঁ আৰু দিয়া তোমালোকৰ
অ 'ভালে ভালে
খোৱা বোৱা কৰিলা
কৰিলে।
আমাৰ কৰিলো বাৰু এয়া কৰি পেলাই তাৰ মানে তোমাৰ শুবলৈ যাম বুলি ভাবিছ ছিলো আৰু তেনেকুৱা আতে তুমি ফোন কৰিলা এনেই মোবাইলটো চাই আৰু বহি আছিলোঁ আৰু
অ হয় দিয়ক গৰমটো ইমান দিছে ন।
বা পুৰা গৰম তোমাৰ আজি কালিতকৈ আজি অলপ কমে নেকি কি তোমাৰ?
আজি অলপ কম বাৰু সেইটোৱে।
সেইটোয়ে কালিতো আৰু বহুত বেছ, কালিতো আৰু বহুত বেছি আছিলে ন?
উম বহুত এইকেইদিন মানে গৰমটো বহুত দি আছে।
বহুত দিছে বা তোমাৰ গৰমত একে নক'বা আৰু। গৰম গৰমক কথা ক'লে তোমাৰ আৰু ভয়ে লগা নিচিনা হৈছে, একেবাৰে ৰ'দ মানে কেনেকুৱা আৰু
উম মানুহ ভিতৰৰ পৰা বাহিৰতে ওলাব নোৱাৰে আজিকালি।
নোৱাৰিতো বা বাকী কবালৈ গৈছিলা নেকি আজি?
কবালেলৈ মানে তেনেকে ক'লো কো যোৱা হোৱা নাই বাৰু।
কাইলৈ চাগৈ যাব, কাইলৈ চাগৈ যোৱা হ'ব কাইলৈ দেওবাৰ।
উম কাইলৈ চানদে যাম বাৰু, ওলাই যাম ওলাই যাম এনে
সেইটোৱে-সেইটোৱে চানডে দিনাখন অকণমান যোৱা হয়েই বাৰু ন? এনেই বাকীটো আৰু যোৱা তেনেকে নহয় বাৰু মানে আৰু তোমালোকৰ বাৰু ভালেই, লৰা মানে মানুহ ইমান টেনচন নাই, তোমালোকে অকমান যাও অ যাওঁ বুলি ক'লে যাব পাৰা বাৰু, গৰম-ঠাণ্ডা ইমান হেৰি নাই তোমালোকৰ কাৰণ কিয় তোমালোকে আৰু প তাতে গুচি যাব পাৰা, আমাৰ আকৌ গৰমত ম কাপোৰ পিন্ধিবলৈয় মন নাযায়, তোমাৰ গৰমত। ইমান গৰমত কাপোৰ আকৌ খুলি, আকৌ পিন্ধিব মন মন নাযায় আৰু যাবলৈ মন নাযায় মানে।
অ সেইটোৱে তাতে আপোনাৰ লগো লাগে আকৌ আপোনাৰ যাবলৈ।
অহ।
আমাৰ ল'ৰা মানুহৰ মানে হ'লেই হ'ল আৰু
সেইটোৱে তোমালোকে স্কুটিখন লয় পুতুকতে গুচি যাব পাৰা বা বাইকখন লয়ে পুতুকতে গুচি গুচি যাব পাৰা, গৰম-ঠাণ্ডা বুলি কথা নাই আৰু তোমালোকৰ ন?
সেইটোৱে অ।
আমাৰ আকৌ ধৰাচোন ঘৰত তোমাৰ মানে কি আৰু ঘৰতে যেনেকে-তেনেকে থকা হয় আকৌ তোমাৰ ক'বালৈ যোৱা বুলি ক'লে আকৌ ভালকৈ সাজি-কাচি ওলাই যাবলৈ মানে অকণ
অকমান টান হয় আৰু সেইটোৱে।
সেইটোৱেই মন নাযায় মানে তোমাৰ যাবলৈ আৰু, কিন্তু ঠাণ্ডা দিনত তোমাৰ আকৌ হেৰি হয় বাৰু
ঠাণ্ডা দিনটো অকণ মানে পাৰি আৰু থাকিব। ঠাণ্ডা দিনটো মানে, খালি কাপোৰ পিন্ধি থাকিলে হ'ল আৰু। গৰম দিনটোত কাপোৰ খুলিও থাকিব নোৱাৰি, পিন্ধিও থাকিব নোৱাৰি মানে থাকিব নোৱাৰি, ঘৰৰ ভিতৰততো আৰু থাকিব নোৱাৰি।
একেবাৰে ৰুমৰ ভিতৰত তোমাৰ থাকিবই নোৱাৰি আৰু তোমাৰ মানে কি হ'ল গৰম দিনটো মানে ইমান মই ভাল নাপাওঁ। তোমালোকে কি কোৱা নাজানো আৰু কিন্তু মই ইমান ভাল নাপাওঁ মানে
এ আপুনিও ভাল নাপা, গৰমটো মানে বেছিভাগে ভাল নাপায়ে।
সেইটোৱে, সেইটোৱে, তোমাৰ মানে কি হয় গৰম দিন বুলি ক'লে তোমাৰ একেবাৰে বিছা, ম
ম আকৌ, আকৌ বাৰিষা কালত আকৌ বৰষুণ দিলে, আকৌ সেয়া বোকা কিবা উম
যেতিয়া তেতিয়াই তোমাৰ বৰষুণ দি দিয়ে তোমাৰ আৰু তেতিয়াতো তোমাৰ অকণো ওলাবই নোৱাৰি, বৰষুণ দি দিলে
অ' নৰখে নহ।
নৰখেই তোমাৰ আৰু অ' আৰু তোমাৰ লগতে তোমাৰ ঢেৰেকণী বিজুলী। বিজুলী ঢেৰকনি চব দি দিয়ে তোমাৰ সেইটো কাৰণে ঘৰৰ পৰা ওলাবই নোৱাৰা।
সেইজ
সেইটো কাৰণে তোমাৰ মানে মই ইমান ভাল নাপাওঁ গৰম দিনতটো তুমি ভাল পোৱা নে বাৰু
নহয় ইমান মানে কমফৰ্টেবল নহয় মানে। থানদাদিন টোৰ নিচিনা নহয় মানে মেইটোৱে।
সেইটোৱেই আৰু ঠাণ্ডা দিনটো তোমাৰ ভাল লাগে মানে ঠাণ্ডা দিনটো কি
কি হয় তোমাৰ মানে কি আৰু তুমি ক'লৈকো মানে ইমান যাবলৈ মন নাযায়ো। কিন্তু আৰু তোমাৰ ঘৰতে থাকি অ' আৰু তোমাৰ ঘৰতে থাকি ঘৰতে থাকিবলৈ মন যায় আৰু ঠাণ্ডা দিনত এতিয়া তোমাৰ গৰম দিনত তোমাৰ পোক পৰুৱা লুকা শাপ
সাপ সাপটো ধেৰ ওলায়। এতিয়া গৰম দিনত সাপ যোতে তোতে সোমাই থাকে সাপ বিলাক।
অ', আৰু তোমাৰ মানে লাইট ৰাতি সন্ধিয়া হ'লে তোমাৰ লাইটবিলাক জ্বলাবও মন নাযায় কিন্তু তোমাৰ আকৌ নজ্বলালেও আকৌ নজ্বলালেও তোমাৰ আকৌ অ', মানে গৰমৰ কাৰণে জ্বলাব মন নাযায় লাইটটো জ্বলালে তোমাৰ আৰু বেছি গৰম উঠে।
বিজুলী আহিলে আকৌ সেই তাতে আকৌ সিদিনাখন আমাৰ ঢেৰকণিত ইনভাৰ্টাৰ জ্বি গৈছে। কেনেকে?
ও, আমাৰ ইয়াতো জ্বলিছে তোমাৰ ইনভাৰ্টাৰ বহুতৰ মানে ইনভাৰ্টাৰ জ্বলি গৈছে তোমাৰ ফেন কাৰোবাৰ ফেন জ্বলি গৈছে।
ইনভাৰটাৰ জ্বি গৈছে আমাৰ মিদিনা খন।
অ' তোমালোকৰ সিফালেও মানে ডাঙৰকৈ বিজুলী ঢেৰক সিদিনাখন বহুত ডাঙৰকৈ মাৰিছে।
এইটোয়ে অ'। আকৌ এইবিলাক তেনেকুৱা হলে মানে আকৌ গছ চছ বিলাকো ভাঙি পৰে যে। লাইটৰ তাৰত পৰি যায় এই অ' এইবিলাক মানে বহুত মানে প্ৰব্লেম হৈ যায়।
বতাহ প্রথমতে বতাহ ঢেৰকণী বিজুলী মাৰিয় আৰু তোমাৰ একেবাৰে মানে হৈ যায় আৰু পতকতে হৈ গলে তোমাৰ চুইচ টোচ অফ কৰিবলৈ পাহৰি যোৱাৰ নিচিনাই হৈ যায় নহয়।
অ', সেইটোৱেই।
সেইটো কাৰণে মানে কাৰোবাৰ কিবা বহুতে আমাৰ ইয়াতো তোমাৰ চলিছে এঘৰৰ ইনভাৰ্টাৰ জ্বলিলে এঘৰ তোমাৰ টিভি চেটটপ বক্স টো জ্বলিলে আৰু তোমাৰ ফেন এখন জ্বলিলে।
এইবিলাক মানে এনেই গৰম দিনতো সেইবিলাকৰ কাৰণে বেয়া মানে। বাৰিষা বৰষুণ ক্ষতি হৈ যোয় মানুহৰ বহুত।
ক্ষতি হয়তো সেইটো
বানপানী হলেতো বানপানী হলেতো আৰু মানুহ বিলাক
অ', এতিয়াতো বৰষুণ ধাৰাসাৰ বৰষুণ ধৰিলেতো গোটেই মানুহৰ বান পানীয়ে শুব।
আমাৰ তেজপোৰত বা ইমান নহয়।
ইয়াত বাৰু ইমান নহয় হয় তোমাৰ মানে কি হয় আছে বহুত এনেকুৱা জাগা আছে এই গুৱাহাটীতো অকমান গুৱাহাটীতো তোমাৰ অকণমান বৰষুণ দিলে গোটেই বানপানীয়ে হৈ যায়।
হয়-হয়, মানে য'তে ত'তে নহয় বাৰু।
নহয়, তোমাৰ একেবাৰে মানে ঢেৰ বানপানী হয় তেনেকুৱা। বা আৰু এতিয়াতো নেৰানেপেৰাকৈ তোমাৰ বৰষুণ ধৰিবলৈ আছেই, এতিয়া তোমাৰ যেতিয়া বৰষুণ বাৰিষা তোমাৰ আহি বহে বৰষুণ যেতিয়া ধৰিব তে তেতিয়াতো তোমাৰ চাবা আৰু। তেতিয়া ৰক্ষা নাই। তেতিয়া তেতিয়া চাবা আৰু কেনেকুৱা তোমাৰ বানপানী। তোমাৰ আৰু কিবা কিবি মানে কৰবাৰ ছাগলী উঠি গ'ল বানপানীত কাৰোবাৰ গৰু উটি গ'ল কোনোবা মান
বেমাৰো বেছি হয় ন জৰ, চৰ্দি। কাঁহ ধেৰ মানে বেমাৰ হয়।
আহিছে তোমাৰ ভাইৰাছ এটা, তোমালোকৰ ফালে তোমালোকৰ ফালে হৈছেনে নাই নাজানো বাৰু, কিন্তু মানে আমাৰ ইয়াত কি হৈছে তোমাৰ এ বহুতৰে মানে চৰ্দি কাহ জ্বৰ। এইটো হৈছে। সেইটোৱে, অ, তোমাৰ মানে সেই এইটো হ'লে যে কি হয় তোমাৰ পতকতে ভাল নহয়।
ভাল নহয়, ভাল নহয়, সেইটো হয় বাৰু।
এইটো মানে গৰম দিনত তোমাৰ এইটো ভাইৰাছটো আহিয়েই আৰু তোমাৰ পতকতে সেই তোমাৰ ভাল নহয়, আৰু গৰম দিনত তোমাৰ খুব ডায়েৰিয়া হয়।
ডায়েৰিয়া হয় অ' সেইটো হয় বাৰু।
সেইটো হয়, লগতে তোমাৰ এইটো জ্বৰ চৰ এ হ'লে ভাল নহয় তোমাৰ মেডিচিন খালেও ভালেই নহয় ভালেই নহয়।
বেজি ললেহে ভাল হয় আৰু।
সেইটোৱে আৰু তোমাৰ ডায়েৰিয়াটো থাকিবই, পেট পেটৰ অসুখ সেই আজি বোলে পেটৰ অসুখ। কালি বোলে গৰমৰ কাৰণে পেটৰ অসুখ। এতিয়া মানে বেছি জ্বলা সেইটোৱে, মানে গৰম দিনতটো মই অসুবিধা মানে, বহুত খিনি অসুবিধা। ঠাণ্ডা দিনত আকৌ তোমাৰ মানে কি হয় এ বহুত খিনি মানে ভাল মানে, গৰম বস্তু খাই থাকিলেও একো নাই। আৰু আৰু তোমাৰ যিমান কাপোৰ কানি পিন্ধি থাকিলেও একো নাই। সেইটো কাৰণে ঠাণ্ডা দিনত
ঠাণ্ডা দিনত মানে ইমান তা একো নহয় অ।
নহয় আৰু তোমাৰ পোক পৰুৱা সন্ধিয়া ম'হ চ'হ একোয়ে নোলাই। তোমাৰ এতিয়াকে ম'হক অ এতিয়া তোমাৰ একে ম'হক ঠাণ্ডা দিনটো ভাল। তোমাৰ এতিয়া তুমি ম'হৰ কোবত তুমি বহিবই নোৱাৰিবা বাহিৰত তুমি বহিবই নোৱাৰা, ইমান মহে কামোৰে। ইমান ম'হে কামোৰে ন।
সেইটোৱে ম'হ কামোৰত বহিব নোৱাৰে।
পঢ়িব নোৱাৰে। এতিয়া বাৰিষা তোমাৰ আহিবহে ভালদৰে এতিয়া মানুহৰ যেতিয়া তোমাৰ খেতি কৰিব, আৰু বানপানী হব বহুততো খেতিও নষ্ট
খেতিও নষ্ট কৰে সেইটো হয় বাৰু দেই।
এতিয়া তোমাৰ কি হ'ব? বাৰিষা কালত এতিয়া তোমাৰ বহুত বৰষুণ দিব, বৰষুণ দিয়াৰ লগে- লগে তোমাৰ বানপানী হ'ব বানপানী হোৱা দ মানে মাটি।
মাটিটো মানে কুমলিলৈ মানে খেতি বাতি নষ্ট হৈ যায় মানুহৰ।
নষ্ট হৈ যায়। এতিয়া বানপানীত তোমাৰ মানে দ মাটি খিনিত পানীহৈ গ'লে তোমাৰ গোটেই খেতিয়ে উটুৱাই লৈ যাব।
হয়-হয়।
সেইটোতো বৃহৎ খেতি মানে একে খেতি একে মানুহৰ উঠাই আনিলেতো সেয়া কিমান কষ্ট মাটিখিনি ধৰা।
সেইটোৱে বহুত লোকচান হয় ন মানুহ। খেতি খেতি কৰা বিলাকো মানে এইবিলাক মানে বহুত বেয়া হয়। আৰু
বেয়া হয় সেইটোৱেই। তোমাৰ মানে কি হয় ইমান কষ্ট কৰি ধৰাচোন এজনী ৰোৱনী পাবলৈ ই ইমান টান আজিকালি তোমাৰ সেই ৰোৱনীজনী আনি লগা, মাটিখিনি লগাব? তাৰপাছত বাৰিষ আগে বৰষুণ দিব এতিয়া তোমাৰ
আকৌ পইচাও দিব লাগে ৰোৱনী ৰোৱনী বিলাকক। পইচা খোৱা বোৱা দিব লাগে আৰু তাতে যদি নষ্ট হৈ যায় মানে বেয়া হৈ যায় আৰু মানে।
বেয়া হৈ যায় সেইটোৱে বৰষুণ যেতিয়াই তোমাৰ মানে পুৰা বৰষুণ ধৰিব তেতিয়া। তোমাৰ সেইখিনি আৰু বানপানী মানে বিলাকত বানপানী হৈ যাব বানপানী হৈ যোৱাৰ লগে লগে সেই ধান খেতিখিনি তোমাৰ কঠিয়া খিনি মৰিয়ে যায়গৈ যিখিনি বা পানীৰ তলত যদি তোমাৰ দহ দিন দশ দিন মানো থাকি যায় সেইটোতো মৰিয়ে যাব। ধৰাচোন মৰি যায় সেইটো কাৰণে মানে গৰম দিনটো ইমান ভাল ন
গৰমদিনটো মানে সুবিধা দা নহয় মানে আৰু
হয় আৰু মানে সেইটোয়ে মইও ইমান ভাল নাপাও আৰু বাৰু।
মানে ভাল নাপায় গৰম দিনতো দেই।
সেইটোৱে সেইটোৱে।
ফেনৰ লাইটৰ বিল ধেৰ মানে এইবিলাক।
অ ঢেৰ জেমেলা এতিয়া তোমাৰ লাইটৰ বিলো বেছি আহে ফেন নন ষ্টপ তোমাৰ। অ ফেন চলাই দিনত ৰাতি গোটেই ৰাতিটো দিনটোতো আৰু গৰমত তোমাৰ ৰ'দত ওলাবলৈ মন নাযায় ভিতৰতে ফেনতলতে থকা হয়।
উম উম।
ঢেৰ সমস্যা আৰু মানে গৰম দিনটোত। সেইটো কাৰণে ইমানো ভাল নালাগে আৰু মানে।
উম উমটো হয় বাৰু
এ বাকী তুমি ইফালে অহাই নাই আহিবা। এদিন ফুৰিবৰ কাৰণে আমাৰ ফালে আহিবা তে দে ঠিকে আছে ময়ো যাম দিয়া বাৰু তোমালোকৰ ফালে সিফালে গলে সোমাই আহিম।
অ সোমাবা দিয়ক অ।
ঠিকে আছে বাৰু দিয়া।
হয় খোৱা বোৱা হ'ল নহয় ন।
হৈ গ'ল হৈ গ'ল খোৱা বোৱা চব হৈ গ'ল বাৰু। ঠিক আছে বাৰু দিয়া।
হয় হয় দিয়ক ঠিক আছে।